হেল্লো'
হয় কি কৰিছে, নমস্কাৰ নমস্কাৰ কি কৰিছে?
এই গাতটো মানে আপোনাৰ ইমান এটা ভাল নহয় যে আপোনাৰ এই ভাত কেইটা উঠাই পেলাই শুই আছোহি। আপোনালোকৰ ভাত বনালে?
কি হৈছে গাটো?
আপোনাৰ মানে মোৰ মানে কি জানোনে মই মানে এজেগাৰ পৰা এজেগাত গৈছিলো। মোৰ মানে গাড়ীত উঠি পেলাই এফালৰ পৰা আহিলে মোৰ গাটো দুৰ্বল হৈছে বুজি মোৰ মে গাড়ীত উঠা আদত নাই।
হয়।
এতিয়া মানে মোৰ কিবা মানে কিবা ৰাইজাই লাগিল থাকে গাটো গম পাইছে নে গা- বমি বমি ভাৱ বা কিবা- এতিয়া মই এফালৰ পৰা আহিছো যে।
আপোনাৰ হেৰি সমস্যা আছে আপোনাৰ গাটো অলপ মানে দুৰ্বল আছে তেনেহলে নহ'লে- আপোনাৰ চাগে অলপ গেছৰ সমস্যা আছে বুজিছে।
হয় হয় সেইটোৱে আপোনাৰ।
গেছৰ সমস্যা থাকিলে এনেকুৱা মানে আপোনাৰ লক্ষণে দেখা দিয়ে আৰু।
হয়।
আপুনি যিটো কৈছে আপুনি এটা কাম কৰিব আ- পানী আপুনি অকমান সৰহকে খাবচোন। হয় পানীটো সদায় সৰহকে খাব, ভাত খাই উঠি। আপুনি আধা ঘণ্টা বা এঘণ্টাৰ পি পিছতহে পানীটো খাব বুজিছে। লগে লগ নাখাব। পানীতটো আচলতে দেৰিকে খাব লাগে ভাত খাই লগে লগ পানীটো খালে আচলতে আমাৰ কি হয় হজম শ- শক্তিটো আমাৰ নাইকিয়া হৈ নাইকিয়া হৈ যায় আৰু আপোনাৰ কি হয় আপোনাৰ- অ' ভাতটো আপোনাৰ হজম নহয় আৰু পানীটো যেতিয়া আপুনি খাই দিব ন- তেতিয়া ভাতকেইটা পেটটো আপোনাৰ যেতিয়া পানী যেতিয়া উম বেছি হৈ যাব তেতিয়া ভাতটো মানে কি হয়- পাত পেটত উপঙি থাকে গতিকে সেইটো- সেইটো মানে আপোনাৰ হজম কৰিব নোৱাৰি বুজিছে।
হয় হয় গম পাইছো।
হয় এতিয়া। কি কা কি কৰিছে আপুনি কিবা কাম কাজ কি কি কি কৰি আছে কেনেকে চলি আছে?
এ আপুনি কি কব আৰু কাম কাজ বুলি ক'লে এয়া।
ঘৰতে চবজি যি লাগে আৰু সেয়াই বজাৰত দি পঠিয়াও। বিক্ৰী কৰি যিখিনি পাওঁ সেনেকেই চলি আছো আৰু তোক।
হয় হয় কি কি কি কি চবজি খেতি কৰে আপুনি?
আপুনি আমাৰ টিয়হ। বেঙেনা, ভেন্দি, পটল। তাৰ পিছত আপোনাৰ কি কয় এইটো পানীলাও।
হয়।
তাৰ পাছত আপোনাৰ তেনেকে আমি জলকীয়া খেতি। সেইবোৰ চব কৰো আৰু হয় হয় আমি সেয়া আপোনাৰ। ৰঙালাও কৰিছো বাৰু। হয় হয় আমি সেয়া আপোনাৰ। সেনেকে বজাৰত দি পেলাই আপোনাৰ টুক টাককে চলি আছো আৰু মানে।
অ' অ অ ভালে কৰিছে ভালে কৰিছে।
কি খেতি কিবা কৰিছে নে কি?
মই আপোনাৰ জাতিলাও কৰিছো, কোমোৰা কৰিছো। ভেন্দি কৰিছো, পটল কৰিছোঁ। টিয়হ কৰিছো তেনেকে মই আপোনাৰ বাৰ বিঘা মাটিত কৰিছো এইবাৰ। উম চব মানুহ লগাই দিছো আৰু মানে চব মানুহ লগাই দিছো মানে আপোনাৰ। আৰু মাটি আছিলেহে মানে সেইখিনি মাটিত ভাবিছো এইবাৰ নকৰো এইবাৰ মানে। কি হ'ল আপোনাৰ কাম কৰা মানুহ অলপ মানে আপোনাৰ কি হ'ল বাহিৰত গুচি গ'লগৈ মানে। এই কেৰেলাই চেৰেলাই যায়গৈ যে কাম কৰিবলৈ, অ' এতিয়া মানে। কাম কৰা মানুহ পাবলৈ আপোনাৰ বহুত মানে দিগদাৰ বুজিছে।
হয় হয়।
সেইবাবে মানে এতিয়া এইবাৰ। মানুহ কমিলে যিহেতু ভাবিছো কি বাৰ বিঘা মাটিতে থাকক যিকন ওলাই সেইখন দিয়ে চলিম আৰু।
আতচ্ছা।
যিহ'লে কৰোঁ মই একৈছ বি পঁচিছ একৈছ বিঘামান মাটিত কৰোঁ।
একৈশ বিঘা মানত কৰে ন'?
হয় হয় অকল চব্জিয়ে কৰো মানে অ' এইটো মোৰ চব্জিটো আপোনাৰ। এ একদম আপোনাৰ প্ৰায় আপোনাৰ হেৰিলৈ যায়। আপোনাৰ মুম্বাইলৈ যায়গে।
অ আচ্ছা আচ্ছা। ভালে তেন্তে আপোনাৰ ইনকামতটো খুবেই ভাল বাৰু।
হয় ভাৰতৰ আপোনাৰ বিভিন্ন ধৰণৰ বিভিন্ন আপোনাৰ চুকে কোণে আপোনাৰ মোৰ চব্জিটো মই মানে দিওঁ। তেওঁলোকৰ নিজৰ তেওঁলোকৰ গাড়ী। পিছে গাড়ী আহি পেলাই লৈ যা বাৰু মইটো ইমান খৰচা নাই। খালি মই খালি মালটো ইয়াৰ পৰা খালি ভৰাই দিব লাগে।
আচ্ছা। ভাল ভাল এইটো খুবেই ভাল বুজিছে।
হয় আৰু এটা মানে কি জানে মোৰ মানে খং। সম্পূৰ্ণ আপোনাৰ মানে এয়া জৈৱিক পদ্ধতিৰে কৰো দেই। একো তাত মানে আপোনাৰ ৰাস ৰাসায়নিক একদম ন। নপৰে একদম নপৰে একদম সম্পূৰ্ণ জৈৱিক পৰিস্থিতি আৰু মানে মোৰ মোৰ যিটো আপোনাৰ মানে হেৰি। আপোনাৰ বিশ্বাস নকৰিব আপুনি এই এইটো আপোনাৰ বিবেক এয়া। আমাৰ যি আপাৰ মানে হেৰি আছে ন হিৰো হিৰো হিৰইন আছে আপোনাৰ। বাহিৰৰ যে, অ তেৱত হয় হয় হয় হয়। তেওঁলোকে মানে কি কৰে। তেওঁলোকে এইটো মানে ম মোক তেওঁলোকে এটো মানে মো ম মানে তেওঁলোকে অ জনাই থৈ দিছে তেওঁ তেওঁলোকে ক'ত জনাব তেওঁলোক। কৰ যি মেনেজাৰ থাকে তেওঁলোকে মানে মোক কৈছে। বাকি আমাৰ ছাৰে বা বিভিন্ন ধৰণৰ আপোনাক নাম কেইটা নকওঁ বাৰু। প্ৰায় ভাগ আপোনাৰ বলিউডৰ আপোনাৰ হিৰ হিৰইনে। মোৰ পৰা আপোনাৰ মাল লয় হয় হয় তাৰকাসকলে মোৰ পৰা আপোনাৰ। এয়া চবজি খেতি তেওঁলোকে মানে এটা কণ্টেক্ট লৈ থৈ দিছে। আচলতে তেওঁলোকৰ তেওঁলোকৰ তেওঁলোকৰ আচলতে বডি আৰু তেওঁলোকৰ মানে স্কিন আৰু তেওঁলোক লোকৰ স্বাস্থ্য আচলতে ইমান মানে এটা মানে সঠিক উন্নয়ন মানে সঠিক হিচাপে কিয় চলে জানে তেওঁলোকে আচলতে এইবোৰ কিদৰে আপোনাৰ জৈৱিক পদ্ধতিৰে কৰা সেই শাক পাচলি বা তেওঁলোকে কেনেকে কি ধৰণে কাৰ তেওঁলোকে আচলতে সেয়া তেওঁলোকে আচ তাতে চলচ্চিত্ৰ জগততে তেওঁলোকে অকল ব্যস্ত নাথাকে তেওঁলোকে কি কৰে জানে তেওঁলোকে বিভিন্ন ধৰণৰ বজাৰ সম সমাহাৰ লগতে তেওঁলোকে খেতি পথ খে খেত খেতি পথাৰটো নামি তেওঁলোকে কাম কাজো কৰে তেওঁলোকে মানে সকলোখিনি তেওঁলোকে নিজে কৰে যাৰ ফলত
মেণ্টেইন কৰি চলি থাকে গম পাওঁ বাৰু তেওঁলোকে আপোনা সকলো পিনে ধ্যান দিয়ে আপোনাৰ স্বাস্থ্যৰ প্ৰতিও ধ্যান দিয়ে কাম কাজৰ প্ৰত আৰু এটা কথা কি চব কামৰে মানে আপোনাৰ সৰু বৰ কষ্ট আছেই। কষ্ট নকৰিলে মানে কেনেকে হ'ব এতিয়া সিহঁতৰ তেওঁলোকৰ লাইনটোয়ে হৈছে যে তেওঁলোক সদায় মেকআপত হওঁক স্বাস্থ্য হওঁক সকলো সিহঁতক সেইটো লাগিবই। পাৰফেক্ট হবই লাগিব তেতিয়া, আপোনাৰ হিৰইন হিৰো বুলি ক'লে কি বুজা সেইটোয়তো বুজা যায় হয়।
আপোনাৰ যি তেনেহলে আপোনাৰ খিনি নাচালে আপোনাৰ যি টিকে লৈ ললে হয় ন আৰু মানে কি জানোনে সিহঁতে, তেওঁলোকে মানে কীণ হবলৈ বেছিকে বিচাৰ কৰাটো হৈছে। আপুনি যদি শিনো বা কিছুমান মানুহ কেমেৰাৰ সন্মুখত শকত আহে বুজিছে।
হয়।
সেইকাৰণে সি তেওঁলোকে মানে বেছি যত্ন লৈছে।
তেওঁলোকে বি বহুত যত্ন লয় তেওঁলোকে শৰীৰটো এ অনাবৰতে চাবত, তেওঁলোকৰ শৰীৰটো মানে আপোনাৰ। বিভিন্ন আৰু তেওঁলোকৰ জানো কিবা বেমাৰ হৈছে আজি কিবা হৈছে তেওঁলোকৰ চাবচোন সেই সেইবোৰ নাই। তেওঁলোকে আমি ভাবো কি তেওঁলোকে চলচিত্ৰ জগতৰ লগত ব্যস্ত থাকে তেওঁলোকে কি কৰে। কি নাই তেওঁলোকে জানো খেতি পথাৰৰ বিষয়ে জানে। কিন্তু তেনেকুৱা নহয় তেওঁলোকে আমাতকে বহুত গুণেই তেওঁলোকে মানে আমাৰ।
হয় হয় আছে আছে তেওঁলোকৰ ফাৰ্ম টাইপৰ। ফাৰ্ম হাউচ বা ফাৰ্ম টাইপৰ। এনেকুৱা ধিহঁতৰ খেতি পথাৰ আছে ত এতিয়াটা এক্সট্ৰা পৰি যায় গম পালানে। তেনেকে মানুহ লগাই দিয়ে আপোনাৰ চোৱা চিতা কৰিবলৈ।
আজিৰ পৰা প্ৰায় আপোনাৰ ছবছৰ আগত মোৰ ইয়াত আহি গৈছে মোৰ যি খেতি।
হয়।
তাত আপোনাৰ এই শুনিছিলে চাগে আপোনাৰ বাতৰি কাকত দিছিলে নহয় এজন বলীউডৰ। তাৰকা আমাৰ অসমত আহিছিলে বুলি যে কৈছিলে যে খেতি চাবলৈ কাৰণে। পাঁচ বছৰৰ আগৰ আগৰে কথা বাৰো এ বাতৰি কাকত পাইছিলে নে আপোনালোকে।
মোৰ তেনেকে মনত নাই বাৰু
হয় হয় আছে বাৰু বাতৰি কাকত আপুনি এতিয়াও যদি আপুনি যদি মোবাইলত যদি। চাই দেখা পাব আহিছিলে মানে মোৰ নিজৰ খেতিত আহি পেলাই তেওঁলোকে চাই কৰি। তাৰপা খেতি আপোনাৰ মানে কেনেকে কি পঠিয়াব লাগে, গোটেইখিনি তেওঁলোকে মোৰ ওচৰত কৈ পেলাই বেয়া গৈছে তেওঁৰ নামটো নকওঁ বাৰু এতিয়া বৰ্তমান। কিন্তু তেওঁ আহি পেলাই মোৰ লগত, মোৰ লগত মোৰ সৈতে ফটো আছে তেওঁলোকৰ তেওঁ। মোৰ লগত তেওঁ বহুত ভাল মানে। এতিয়া তেওঁ মানে যিজন মানে মেনেজাৰ তেওঁ মোক ফোনবোৰ কৰি-কৰি তেওঁলোকৰ তাত মাতিয়ে থাকে। মই কওঁ কি এতিয়া খেতি পথাৰত ব্যস্ত ন' মানুহ এতিয়া যাবলৈ সময় নহয়। আৰু-আৰু গ'লেতো নহ'ব আপোনাৰ খৰচাও আছে দিয়কচোন।
খৰচা আছে আপোনাৰ, বহুত খৰচা আছে বা মুখৰ কথা নহয় আ আপোনাৰ আমাৰ নিচিনা সাধাৰণ মানুহতো সেইটো সেইখিনি লৈ ভাবিবই নোৱাৰি।
হয়-হয়।
হয়।
বাকী-বাকী আপোনালোকৰ আজি কি বনাইছে?
আমাৰ আজি আপোনাৰ বিশেষ একো নাই দিয়ক। আমাৰ হেৰি কৰিছে এয়া
হয়।
মাহঁতে হেৰি কৰিছে এয়া ঘৰৰে মাছ আছিলে।
হয়।
আমাৰ পুখুৰীৰ এ মাছ বনাইছে আৰু আপোনাৰ আহ ঘৰৰ বাৰু ঘৰৰে আপোনাৰ চৰাই, মুৰ্গীৰ আপোনাৰ কণী বইল কৰিছে আৰু দালি-দালি বনাইছে চাগে সেয়াই আৰু-আৰু বিশেষ একো নাই।
অঁ! ভালেই দিয়ক আপোনাৰ আৰু কি লাগে বা বহুত আইটেম দেখোন।
হয়-হয়। তাকেই মানে আজি কি হ'ল আপোনাৰ মুৰ্গী এটা মই মানে সন্ধিয়া ভাগত আজি আলহী এগৰাকী আহিছিলে আমাৰ ঘৰত।
হয়।
মুৰ্গী এটা মানে আপোনাৰ মায়ে ক'লে কি ধৰ মুৰ্গীটো মাৰো, মাৰি পেলাই
অঁ! হয়-হয়, সেইটো হয় বাৰু ঘপককে আপোনাৰ ইমান সোনকালে বোলো ক'ত বিচাৰি পাব।
হয়। সেই মুৰ্গীটো এতিয়া মই ধৰিব গলোঁ, মই গঁৰালত সোমালো, সোমাই পেলাই দৰ্জাখন মাৰি নললো। মুৰ্গীটো ধৰিব হাত থাপ মাৰি ধৰোতে আপোনাৰ গুচি গ'ল এতিয়া মুৰ্গীটো। যে এতিয়ালৈ বৰ্তমানলৈ অহাই নাই। বৰ্তমানলৈ মুৰ্গীটো অহাই নাই। নাই-নাই খাই ৰাতিপুৱা ওলাব বাৰু মানে ক'ৰবাত ভয় খালে ন। ক'ৰবাত চেপেট-চেপেটাতে সোমাই আছে।
হয়-হয়।
এতিয়া ৰাতিপুৱালে কি হয়?
ৰাতিপুৱাহে আপোনাৰ গম পোৱা যাব আৰু গম পাইছে? হয়।
অঁ, এতিয়া ভাত-ভাত-চাত খালে নে নাই?
নাই-নাই আপোনাৰ এই ভাত খাম আৰু মই কি ভাত খাম মোৰ আকৌ চকুকেইটাহে টানি-টানি আহিছে বুজিছে টোপনিত।
হয়-হয়। কেইটামান বজাত খাই এনেই ভাত?
এনেই মই সোনকালে খাওঁ কিন্তু আপোনাৰ আজি দেখোন চাৰে ন নটামান বাজিয়ে গ'লহি।
হয়।
এনেই মই আপোনাৰ বহুত সোনকালে ভাত খাওঁ মই ইমান প খাই পেলাই শুইয়ে যাওঁ মানে মোৰ-
যি আহাৰটো আছে ন সেইটো আচলতে সোনকালে খাব লাগে বুজিছে।
হয় হয় সেইটো হয় বাৰু।
হয়, সোনকালে খোৱাতটো ভাল আৰু।